ন,
উম', - শুনিছ?
শুনিছোঁ, অ',
নেটৱৰ্কতটো কিবা ইণ্টাৰনেট অকমান খেলি মেলি হৈছোঁ অ', বৰষুণ আহিছে নেকি? অকমান অকমান এতিয়া শুনিছোঁ
বতাহটো বোলে ধুনীয়া দিছে
অ', ওলাই যাব লাগিব, ওলাই যাব লাগিব বাহিৰ তাক আজি হয়', দে, বতৰটো ভাল লাগিলে বাহিৰত হা', হা, ' তই অকণ ভাল জেগাত যাচোন ভইচটো ভালকে শুনা নাই
হেল্ল',
শুনিছ নে, শুনিছ নে?
অ অ এতিয়া শুনিছোঁ।
হেল্ল,
অ', এতিয়া শুনা পাইছোঁ।
এ কোনোবা টাইমত বহুত ডিষ্টাৰ্ব দিয়েও নেটৱৰ্কটো।
হয়', এতিয়া গাঁও এৰিয়া যেগা ত
একদম মানে অসভ্য আছে নেটৱৰ্কটো।
হয়', দে', কমপ্লেইন কৰিবিচোন তহঁতি পুৰা কমপ্লেইন দি থাক-
উম', কিমান বেয়া বেয়াকে কোৱা যায় তথাপিওঁ লাজ নাই। এতিয়া চা কেইদিন এয়াৰটেল আৰু জিঅ। জিঅ'টোতো আৰুহে বেয়া উম', জিঅ' আৰু হে বেয়া।
চাবিচোন আজিকালি জিঅ' কতোয়ে নোপোৱা হ'ল। জীঅ'ৰ মানে কোনো অস্তিত্বই নাইকিয়া হৈ যাব।
কেইদিনমানৰ পিছত নাইকিয়া হৈ যাব চাবিচোন।
চব এয়াৰটলে লয় আজি-
এয়াৰটেলটো যিকণ পাওঁ জিঅ'টো সেই কোন নাই।
উম।
এতিয়া মানে কি হৈছে কেইদিনমানৰ পৰা ৰাত- তি মানে নেটৱৰ্কটো নাহে আগতে বহুত ধুনীয়াকৈ আহিছিলে কি হৈছে মানে বুজি পোৱা নাই।
জানো এতিয়া আৰু বেছি মানুহে ওচৰে পাজৰে বোলে ব্যৱহাৰ কৰি থাকিলে তেতিয়া মানে। নেটৱৰ্কটো বোলে নাইকিয়া হৈ যায়।
উম আমাৰ ঘৰতটো ইমান মোবাইল ইউজ কৰা মানুহে নাই মাইত।
তহঁতৰো সেইখিনি এৰিয়াত। চাগে কোনোবাই ৰাতি চাগে কিবা ইউজ কৰে নেকি মানুহ চবেই।
এই ৱাই ফাইডাল লগালে হয় নেকি তেনেকুৱা।
অ ৱাই ফাইও টানে। গোটেই ওচৰে পাঁজৰে নেটটো টানি দিয়ে। তহঁতৰ ৱাই ফাই আছে মানে ৱাই ফাই লগাই আছে মানে। এ সেইকাৰণে হৈছে অ কাৰণ লৰাছ উৱাফাই মানে ওচৰৰ গোটেই নেটটো টানি কভাৰ কৰি লয়। না সেইটো কাৰণে মানে উম এতিয়া মানে কেনেকুৱা ধৰণৰ কথা। চাপ'জ এতিয়া তই এচি এটা লগালি তহঁতৰ ঘৰত হয়। তিনটা এচি যেনিবা লগাই ললি তহঁতৰ গোটেই এৰিয়া তোৰ। কাৰেণ্টখিনি তহঁতৰ ঘৰখনে বেছি। অ টানি দিবনে নাই তেনেকুৱা ৱাই ফাইতো গোটেই এখন ঘৰ চলাই থাকিব ন। সেইকাৰণে মানে নেটটো তেনেকে।
সেইটো কাৰণে হৈছে চাগে মই এতিয়াহে ভাবিছো কথাটো।
অ ৱাই ফাই থাকিলে হয়য়ে খেলি মেলি।
এই আজিকালি বেছি লগোৱা হৈছে মানুহৰ সোপা ৱাই ফাইডাল।
ৱাই ফাইত মানে ইমান এটা হেৰি নাথাকে। যে খৰচাটো কম হয় যে মানুহে বুজি পোৱা হৈছে যে।
আনলিমিটেড।
উম আনলিমিতেত নেটৱৰ্কক।
ৰিচাৰ্জ মোৰ লগৰ এজনীো ৰিচাৰ্জ দুমাহ মান বোলে ৰিচাৰ্জ। পৰা নাই তাই ৱাই ফাই লগোৱাৰ পা
উম। টক টাইম কিবা এটা ভৰাই থলে চিমটো এক্টিভ থাকিবই সেইটোৱে।
আৰু জিঅ'টোতো মানে দুই তিনিবছৰ নভৰালেও কথা নাই। এয়াৰটেলটোহে এদিনতে ইনকামিং নাইকিয়া কৰি দিয়ে দুই বছৰ তিন বছৰ নভৰা লেও একো নাই।
অ অ শুনচোন মোৰ মানে মোৰ মানে চিম এখন আ। হা মানে এয়াৰটেলৰ তাৰপিছত মানে এ। মই এতিয়া এইখন এয়াৰটেলৰ মানে পইচা ভৰাই থৈছো সেইকাৰণে মানে সেইখনৰত ভৰোৱা নাই। এতিয়া মানে চিমখনতোতো বেছি দিন বন্ধ হৈ থাকিলে। খন হেৰি হল বেলেগে খুলি ল'ব নেকি।
ডকুমেন্ট খিনি কেনেকে হেৰি কৰিব তই নিজে এখন চিম বন্ধ কৰিলেহে চাগে।
নহয় কিছুমান মানুহে যে চিমটো বেছি দিন বন্ধ হৈ থাকিলে। খুলি ল'ব পাৰে বেলেগক নাম্বাৰটো দি দিয়ে বোলে। এয়াৰ না। নাম্বাৰটোত মানে নাম্বাৰটোত যদি ট টাইম ভৰাই থৱৌ তেতিয়া হ'বনে।
উম হ'ব। হে ওৱান নাইনটি নাইন ভাৰবি ওৱান নাইনটি নাইন ভাৰাই থবি
অ এই মই দহ টকা এটা টপ টাইম ভৰা পেলাই থৈইদিছো। মেছেজ সোমাই এতিয়া আহ কিন্তু ফোনচোন নোসোমায় কিন্তু
উ এই ওৱান নাইনটি নাইন এটা ভৰাই থবি অ মাজে মাজে মাজে মাজে ভৰাই থলে তেতিয়া মানে গম পাব এইটো এক্টিভছ কৰি আছে বুলি গম পাব ন
অ সেইটো হয় ভৰাই থব লাগিব আণ নাইন মানে মানে ইয়জো নক ও নহয় এনেই এনে ই
মোৰ জিঅখনত মই এতিয়া ছমাহ মান হ'ল ভৰোৱা নাই কোনোবা এটা মাহত ভৰাব লাগিব
জিঅ' সেইটো বস্তু কাৰণে মানুহে লয় কিন্তু সেইয়া নেটটো বেয়া যে জিঅ'ৰ
আগতে ভাল আছিল আজিকালি মানে চবেই জিঅ' জিঅ' যে এইটো কাৰণে বহুত বেয়া হৈ গ'ল
সেইটোৱেটো আৰু চাবিচোন পেকবোৰ যে ৰিচাৰ্জৰ পেকবোৰ কিমান দাম বঢ়া বঢ়া দিয়ে চাবিচোন
উম আগতে কম আছিল এতিয়া এয়াৰটেল সমান একেই
অ বঢ়াই বঢ়াই দিলে চব ইমান বঢ়াই
উম
ৰিচাৰ্চ ভৰাবলেও মানুহৰ আজিকালি ভয় লগা হ'ল আও
উম
তাতেতো ইয়া আহি আজিকালিতো আকৌ কাৰেণ্টৰ বিলৰ কথাটো কব ই নোৱাৰি আওঁ কাৰেণ্ট বিল যিখন চব অ মবাইলৰ ৰিচাৰ্জ কাৰেণ্টৰ ৰিচাৰ্জ
মাইনাছ লাগিলে আৰু চেচেআও
উম বেছি মাইনাচ লাগিলে কি হয় বাৰু
কি কৰিব কাটি দিব চাগে
নাজানো এ এইবিলাক কাম বেয়া কৰিছে আ দেই কিছুমান অ এইটো বোলে কিবাঙৰ ডাঙৰ দোকান পোহৰ কাৰণে বোলে বনাইছে
ইণ্ডাষ্ট্ৰ বিলাক কিবা কোম্পেনী ইণ্ডাষ্ট্ৰি এইবোৰৰ কাৰণে বনাইছিলে এতিয়া কি হ'ল মানে অ সিহঁতৰ কাৰণে বনাইছিলে কিন্তু এতিয়া মানুহক ঘৰে ঘৰেও দি দিলে
সেইটো একদম বেয়া কৰিলে সেইটো বহুত বেয়া কৰিলে
সেইটো এবাৰ ওলোৱা পিছত সেইটো কোনেও নাইকিয়া কৰিব নোৱাৰে আৰু সেইটো চলাবই চলাইহে এৰিব যিমান আন্দোলন কৰি তই মানুহ মৰি যা হলেও নোৱাৰিব
উম মানুহক লুটি খোৱা এইবিলাক আৰু হেৰিহে আৰু দেখাব দহ টকা দি আহিব উম বাধ্যতামূলক কৰি দিলে ন সেইটোৱে
দুদিনমান দহ টকা এটা দেখাইল ভালকে দেখা দি দেখাব তাৰ পিছত তাৰ পৰা একে আশী টকা মান ল'বই সেনেকুৱা হৈ গৈছে আৰু মানুহৰ কিন্তু মান মানুহ কিছুমানে বুজি নাপায় ন সেই ইলেকশ্যনৰ আগে আগে বস্তু সোপা দিয়ে যে ভাবে কি একে বহুত ভাল উন্নত কি হৈছে কচোন একোতো উন্নত হোৱা নাই মোৰ হিচাপত একো উন্নত হোৱা নাই উম অ অসমৰ জেগাবিলাক বেছি থকাতকৈ মোৰ হিচাপত কাৰখানা বনাব লাগে তেতিয়া অসমৰ ল'ৰা ছোৱালীয়ে বাহিৰত গৈ কাম কৰিবলগীয়া নহয় অ তেতিয়া বাহিৰ যেতিয়া অসমত আছিলে বাহিৰলৈগৈ কাম কৰিবলৈ দৰকাৰেই নাই হয় নে নহয় ইমান নিবনুৱা পৰি আছে অসমত চব বাহিৰত যাবলগীয়া কিয় বাধ্য
অ আৰু গুৱাহাটী খনত গ'লেওনো কিডাল পাব দহ হাজাৰ টকা দৰমহা পাব সেইডালে ঘৰে চলাবনে নিজৰ ভাড়া ৰুমৰ পইচাই দিবনে নিজে খাবই
হাজাৰ দৰমহা পাব দহ হাজাৰ তে খাবই নে ভাড়াই দিব নে
পাঁচ হাজাৰ তলত নাএই ভাড়া ৰুম
সেইটোয়েতটো সেইকাৰণেতো মানুহে আজিকালি বেয়া হেৰিলে যাবলগীয়া বাই হৈ গৈছে চব যে আজিকালি বেয়া মানে বোৰে যে চাইবাৰ ক্ৰাইম হওক ছোৱালী মানুহৰ বেয়া কিবা হেৰি হওক চৰিত্ৰৰ কথা হওক মানে ডকাই হক এইবিলাক চব কিহৰ কাৰে হৈছে স্কেম বোৰ যে এইবোৰ মানুহৰ কাৰনেইটো হৈছে
সেইবোৰৰ কাৰণে হৈছে কি কবি আৰু
অ দে বেকাৰ থাকি থাকি এতিয়া আমি সৰু হৈ আছো বুলিহে এটা সময়তো আমিওতোতো আমাৰ ল'ৰা ছোৱালী চলাব লাগিব ন তেতিয়া ভাবো আৰু কাৰণ আমিতো এনেকুৱা ছোৱালীও নহয় লোকৰ ওপৰত ডিপেণ্ড হৈ থকা বোলে হাজবেণ্ডে আমাক কৰি খুৱাব পঢ়া শুনা আছে ন আমাৰ মাহঁত আছিলে যে দেউতা কৰি আনিছিলে মাহঁতে বনাই খুৱাইছিলে আমি এতিয়া ভাবো আমি কেনেকে নিজে কৰোঁ
ন আমি সেইটোয়ে ভাবো বেলেগৰ ওপৰত খাব যাব মন নাই দেই
সেইটোৱে কাৰণ আমি বেলেগক খুজি খুজি লোৱা মানে ঠিক আছে আগৰ দিনত কেনেকুৱা খুজিব লগগীয়া নহয়ে দেউতাই ঘৰ চলাই মায়ে কৰে তেনেকুৱা কিন্তু এতিয়া দিনত তেনেকুৱা নহয় ন নহয় লৰাবোৰো বহুত জিদ্দি হৈ গ'ল ন অ লৰাবোৰো ল'ৰাবোৰো বহুত বেয়া হৈ গ'ল আকৌ মই ইনকাম কৰিছো মই নিজে মোৰ খৰচ কাৰণে মই মানে খৰচ কৰিম কোৱা হিচাপ হৈ গ'ল ত ছোৱালীজনীও উম সেই কাৰণে ছোৱালীজনীও জিদ দি হৈ গল তাইও সেইকাৰণে নিজে কৰিবলৈ বিচাৰিলে তেনেকুৱা হৈ গৈছে মানে আজিকালি মানে কলি যুগত কোনো মানে বুজাবুজি ধৈৰ্য শ্য এইবোৰ নাই অকনো
নাই আৰু খালি মই মোৰ মানে মইতোহে ভাব ভ বেলেগৰ কথা নাভাবে আৰু খালি নিজৰটোৱে মই বুলি আওঁ উম সেইদিনাখন লগৰ টোৱে কৈ আহিছে আমাক যেন তেনে বোলে অ কিবা চাকৰি তাকৰি আজিকালি নিজৰ ইনকাম নহলে একো লাভ নাই বোলে
হয়ে আকৌ সঁচা কথাত তোক লৰা লৰাজনেও তোক সময়ত এৰি দিয়ে ভাল পোৱা ল'ৰা জননেও সময় দি থৈ গুচি যায়ও
উ আগতে কেনেকুৱা আছিলে মানে ল'ৰাটোৱে কিবা ইনকাম কৰিলেহে ছোৱালীজনী বিয়া দিব কিন্তু আজিকালি সেইটো নহ'ব ছোৱা লিৰো ইনকাম চাব আজিকালি
উম ছোৱালীৰো ইনকাম চাব সেইটোয়ে সঁচা কথা পঢ়া শুনা চাব উম কাৰণ আজিকালি গম পাইছে মানুহে যে কৰ্মতটো মানে বেছি কিন্তু তাৰ উপৰি দক্ষতাটো হিচাপত মানে মূলতটো কম পায়। পইচা কম খৰচ বেছি তেনেকুৱা হৈ গৈছে ন বস্তু বিলাকৰ দাম কি? কিমান বাঢ়িছে ভাবচোন কিন্তু সেই হিচাপত জানো উম ইমান দাম? আজিকালি মানে তই ডক্তৰৰ ওচৰত গ'লে ছয় সাত হাজাৰ তলত তই আহিবই নোৱাৰ মানে কে কিবা কিবি এগাম স্কেন দি দিব ত
আৰু পৰীক্ষা টেষ্টত কৰিব দিব সৰুকে কিবা এটা হোৱা মানে তই টেষ্টত
কি কি লিখিব পাতা নাই তই অকণমান কবিহে মাথা বিষ হে একদম মানে দি দিব চিটি স্কেন কৰা এক্সৰে কৰা কিবা কৰা তাতে গ'ল
আগৰ
অহ সে তেনেকেই লাষ্টৰ চব কবা এনে কৰিবলৈ দিব সেই কব অকমান তেজ লৈ পেলে লাষ্টত উম বহুত ঘূৰাই আছে প্ৰ প্ৰত্যেকবাৰতে তেজ পৰীক্ষা কৰিব কিবা কিবি ইয়াতো চেৰেটিত গুচি যায় কাইলেতো আও ঠিকছে যাব কাইলৈ
আকৌ খোৱা বোৱা বিলাক আছে কিবা কিবি এটাটো খাবই লাগিব। দিনটো কাৰণে যাবি
আজিকালি মানে অকমান ভাবি চিন্তিয়ে চলিব লগা হৈ যায় আৰু দেই
উম
বাৰু ঠিকে আছে হ'ব দে নহ'লে ৰাখো। এতিয়া তো অকমান ওলাই ফুৰি যাও ময়ো ওলাই যাও অকমান উম ঠিক আছে।